অ' কি কৰি আছা?
মই এইয়া। আছো, আপুনি?
মই এইয়া কাম বন কৰি আছোঁ। কৰি লৈ এইয়া কাইলৈ। নাই কাইলৈ সাথৰ চোৱা লাগিব যে।
অ' কাইলৈ সাথৰ।
উম। এই চব্জি কিছুমান চিগি থৈছোঁ। আকৌ দুদিন চিগিবই নোৱাৰিম ন।
অ' অ' অ' আমাৰ ফালেও সেই আমাৰ মাইয়ে ৰাতিপুৱাৰ পৰা সেইয়া
অ' পান কেইখিলা মান পাৰিলোঁ। আকৌ হেৰি ভেন্দি তাৰপিছত ভাতকে ৰলা।
অ' সেইবোৰ দুদিন এদিনতে বুঢ়া হৈ
অ' তিয়হ, ধুন্দুলী এনেকে। কেইটামান আছিলে লাগি। তাকে ছিঙি পেলাই আনি থৈছো থৈ পেলাই আকৌ হেৰি হ'ল নহয় আমাৰ মেকুৰী এজনীয়ে একে সদায় ৰাত মুতি থাকেহি কালি মোৰ বিছনাতে মুতি তিলে নহয়, আজি ৰাতিপুৱাতে।
অ।
তাৰ পিছত আকৌ এতিয়া, সেইসোপা কাপোৰ ছাৰ্ফ দি ধুইছো। মই বোলো সাত সাতৰ চুৱাতে একেবাৰে ধুম আৰু। এতিয়া সেয়া কৰিলে মেকুৰীজনীয়ে, উম এতিয়া ৰি জনিয়ে সেয়া কৰি লে আকৌ আজি সেইসোপা চব ধুইছো।
অ।
ধুই পেলাই এ আ গা ধুবৱে পাৱা নাই ধুমহে আৰু
অ! কামাখ্যা সেই এইবোৰ দেখিছেনে ইমান ধুনীয়া লাগিছে নহ।
আহ এতিয়া বহুত দূৰৰ, দূৰৰ পৰা আহিছে, আহ চাই আছো মই দূৰত।
আকৌ আমাৰ এই নোৱাৰা হ'ল মানে।
অ, অ, অ।
তাৰ পিছতে এই কাৰ তেনেকে নিয়ম আছে নহয়, নেপায় নহয়। বুকুখনে সেইটো কাৰণে, অ তাৰপিছত নেযাও আৰু এতিয়া যাব। কব নোৱাৰিমগে আৰু।
উম।
ইমান মনতটো ভাল লাগি আছ। ছিলে বোলো যাব পাৰিম চাগে, তাই স সময় হোৱা নাই বাৰু আগতিয়াকে হৈ গল য।
অহ, অহ।
কথাও চলি আছে।
অ পৰীক্ষা দে নোৱাৰা হলে দিগদাৰ হয় নহ?
অ।
পঢ়া। শুনাওঁ আকৌ ধৰি ললা সেইসোপা হেৰি হৈ থাকিলে। পঢ়িবও মন নাজ যায় নহয়, উম।
তাকে এতিয়া আৰু হেৰি কালি সে তাকে ফ ফটো-চটোবোৰ এনেকে দি আছে যে মানুহবিলাকে, আকৌ এই ভিডিঅ' বিলাকো আহিছে যে, সাধু বিলাক যে ন গাড়ী-গাড়ী লৈ লোৱা সাধু খিনি আহি, অ দেখিবলৈ ইমান ধুনীয়া লাগিছে। এতিয়াও তাকে চাই আছিলো অকণমান ইমান ধুনীয়া লাগিছে বোলো।
অ, আকৌ স চিল্পা ছেত্ৰীহত আহিছে নেকি চিল্পা চেত্ৰী শিল্পা চেত্ৰী আৰু বেলেগো দেখিছো দেখোন। দূৰ-দূৰৰ পৰা আহি আহিছ অ' দে।
নহয় মই আগতে আহা গম পাও আজি এই আজি আহিছে বুলি গম নেপাও।
এই দুদিনতে দিছেচোন হেৰিত ফটো। এতিয়া আগৰহে ফটোহে দিছে নে, এতিয়াৰ ফটো দি নেজানো আ
অ', এনে শিল্পা চেত্ৰী আহিছিলে হেৰি আগতে আহিছিলে, এ আমাৰতো কামাখ্যালে ব বহুত মানুহ আহে।
অ', আহি থাকে বাহিৰৰ পৰা, উম।
শক্তি পিছ নহয় জানো।
অ', চবেই অ ষিমুনি সোপা যে কে ইমান আহিছে ন বাটটো, চব তোৰ তলৰ পা খোজ কাঢ়িয়ে আহে ন।
অ', ত তলৰ পৰা খোজ কাহি-কাহি ইমান দেখি ইমান ভাল লাগিছে বোলো কপালতে নাই যাবলৈ। সেয়ে, যাম বুলি ভাবিছিলো, পৰীক্ষা শেষ হ'ল হয় তাইৰ কাইলৈ পৰী ক্ষা শেষ।
অঁ।
সেই মনটো আছিলে আৰু বোলো কম পৰীক্ষা শেষ হলে মিলাব পাৰো যদি যাম এপাক।
অঁ।
মানু্হহো হয় নহয় বহুত মানুহ হয়।
মানুহ হয়, মই যাম বুলি ভাবিছোঁ, এই খোজ কাঢ়াটো মই বৰ এলাহ কৰো আৰু।
অ', তাকে আকৌ নহয়, যাব লাগে কিন্তু এনেকুৱা জেগা খোজ কাঢ়ি এলাহ নালাগে। তাৰমানে কিয় জানে, হেৰি যে মানুহ বহুত। যে পাতি পাতি যাওঁতে এতিয়া আমাৰ জোনবিল মেলা চাবলৈ যাওঁতে এনেই এইখিনি আপুনি খোজকাঢ়ি যাব পাৰিব জানো? কিন্তু জোনবিল মেলা দিনা খন যিমান মানুহহো খোজকাঢ়ি গৈ থাকোতে চোন তেনেকুৱা নেলাগে।
অ' নালাগে, নহয় ইয়াত য ওপৰলৈ উঠি উঠি যাব লাগিব ন, সেইকাৰণে মানে অলপমান, উম অকমান কষ্ট কৰিব লাগে হ'লেও আৰু ইমান নোৱাৰো আৰু।
বয়সও কথা আছে ন। আৰু ধৰক উম। আজিকালি বেমাৰ আজাৰৰ পৰাই নোৱাৰে দিয়কচোন মানুহৰ বিষ
উম উম, বিষৰ কাৰণেই নোৱাৰে আচলতে, পথনীয়া ল'ৰা ছোৱালী হ'ব পাৰে আৰু। আমাৰ নিচিনা মানুহে আমি, অকমান দিগদাৰ হয়। উম। ভাত বনালা?
ভাত পানী বনাই, অ' আজৰি।
অ'। একে খাই বৈ আহে আৰ ছোৱালী জনি
অ' খাই বই খাই বই, আজৰি হৈ পেলাই, দুটা পৰীক্ষা ভাতি বেলা আছে। অ'।
অ' মই আকৌ সেয়া, ভাত দুপৰীয়াহে বনাও যে ভাত। ৰাতিপুৱাই নবনাও, তাকে আৰু বনাম আৰু গা গা ধুই কৰী লৈ।
আহ। তাকে হেৰি আহিব এপাক, এইকেইদিন বন্ধ হাতৰ চোৱা লাগিব, একো কাম বন নাথাকে নহয় আমাৰ ফালে আহিব এপাক।
অ কাম বন নাথাকে নাথাকানো কি আও থাকেই দিয়াচোন এটো সিটো কাম
অ
এ ঘৰতো মানুহ নাথাকে যে অকল সৰীয়া ন সেইকাৰণে মানে অকমান যাব কৰিব দিগদাৰ হয় তেওঁ বাও চাওঁচোন ন এ যিহে বৰ পুণৰ হৈছ ছে কালিৰ পা যে একেবাৰে উম
আজি ৰাতিও পৰি আছে পুৰা বৰষুণ একেবাৰে
তে পৰিছে এতিয়া নেৰা নেপেৰা গোটেই বোকা হৈ গৈছে গ।
গোটেই চোতাল অৱস্থা নাই, আমাৰ গাড়ীখন উলিয়াই নিয়ে যে একে গোটেই গাড়ী নিয়াৰ পিছত চুতালখন গোটেই বোকা বোকা হৈ গৈছেগে ইমান শিলগুটি দিও। তথাপিতো আপোনাৰ গোটেই বোকা।
উম আমাৰ এই দেখোন অকমান ওলাব লাগে যে বাটলৈ। সেইখিনিতে কোনে জানোৱে একবাৰ মাটি দি দিলে একেবাৰে বহুত বোকা হৈছে বাটটো।
অ', অ', তাতে এতিয়া বৰষুণ পৰি নতুনকে দিয়া মাটি।
উম আগতে শিল বা আছিলে ভাল পা সেইটো পতককে শুহি যায় এতিয়া কোনে সোপা শুকান মাটি শুকাই দি দিছ তেওঁ আও উম। সেয়া বহুত খিনি গাত হৈ হৈ গৈছে গৈ। গাড়ী যোৱা।
দিগদা, দিগদাৰ হয় আকৌ ওচৰৰ মানুহ মানুহখিনি কাৰণে অসুবিধা। অসুবিধা হয় ন চবৰে গাড়ী নাই নহয় গাড়ী গাড়ী খন লৈ ওলাই যাবলৈ ধৰক তেনেকে পেলা চব খোজকাঢ়িও যায় মানুহে খোজ কাঢ়ি যোৱা মানুহ খিনিৰ কাৰণে অসুবিধা এটা। হয়। উম। উম।
অসুবিধা, উম। তাকে, আকৌ লোকৰ লোকে দিছে ন। সিঁহতৰ বাটডোখৰ আমিনো কি
কবও নোৱাৰে, সেইটো হয় বাৰু।
কৈ আছো গোটেই কেইঘৰ মিলি বলা বোলো অলপমান হেই পেলাই দিওঁ। চিছেইবোলে হানিয়ে ন?
শিলচিল অলপ আনি পেলাই, ভাঙা ভাঙা শিলচিল অলপ আনি এনেকে। পাৰে।
নহয় চিচিবিলাককে দি লোৱা হয়।
অ' গোটেই কেইঘৰ মানুহৰ সুবিধা হয়, পাৰে তু আৰু গোটেই কেইঘৰ আপোনালোকৰ দেখোন হেৰি অকণমান দিব পৰা মানুহে, নহয় জানো, তেনেকে নিজৰ নিজৰ পদলিটোহে ভাল কৈ ল'ব।
অ'।
পাৰে ভাল কৰি ল'ব নিয়ম মত আৰু সেইখিনি কথা আমি নিজেও চিন্তা কৰিম। লাগে। আচলতে, চব বস্তু যে চৰকাৰৰ ফালৰ পৰা আহিব চৰকাৰে দিব সেতু সেইটো নহয়। ন নিজৰ পদুলিতো ঠিক কৰাটো নিজৰহে
নিজা দায়িত্ব। নিজে ঠিক কৰি ল'ব লাগে। নাই গোটেই সিদাহ মানে অকণমান হেৰি যে এ ইঘৰও নকওঁ সিঘৰও নকওঁ কৰি থাকে আৰু। সেইকাৰণে হে।
ইঘৰে ভাৱে সিঘৰে কৰে যদি কৰক।
অ' -অ' তেনেকে- তেনেকে আছে আৰু এতিয়া বাটতো ভাল কৰিবই পৰা নাই।
অঁ।
ভাল হ'ব।
কে
তাকে কিবা কিবি বনাই আছা নেকি।
বনাইছা মানে নাই এই তাই বোলো পৰীক্ষাটো যাই লক। তাই আকৌ তাইৰ লগতো লাগি থাকিব লাগে যে। সেইকাৰণে মানে পৰী ক্ষা চৰিক্ষা যাই লওক তাৰ পিছত বোলো আকৌ লাগি আৰু গৰম বন্ধ আহি আছে গৰম বন্ধত কিবা কিবি কৰিব লাগিব এনেহে থাকা যাব।
অ'।
তাইও ঘৰত তে থাকিব বোলো তাইকো লগাম অকনমান এনেই। শিকাম বোলো কিবা কিবি ন।
অ', কিবা কিবি শিকাই দিলে ভাল ন, এতিয়া এ আচলতে এতিয়া পৰাই শিকিব লাগে দিয়া।
উম, বস্তু বনোৱা চনোৱা ঊল অলপ আনি থৈ দিছো, বস্তু বনোৱা চনোৱা তাইকো বোলো কুৰ্চা এডাল আনি দি পেলাই ঊলৰ এনেকে কিবা কিবি বনাবলৈ শিকাব লাগি
উম, ডাঙৰ হ'লে গৈ ন ইয়াত এয়া আকৌ বেলেগত পঢ়া পঢ়িব যাব যে। তেতিয়া শিকাতো নহয়গৈ তেনেকে নহয়নে, উম এতিয়াতে শিকি থলে, অঁ।
তাই মানে কৈ আছে ঊলৰ এনেকে ফুল বনাবলৈ তাই কৈ আছে ফুল এটা বনাবলৈ মোকো শিকাই দিবাচোন। মই বোলো বাৰু হ''ব দিয়া, তুমি পৰী ক্ষাটো দি লোৱা গৰম বন্ধত এনেই থাকিবা নহয়। তেতিয়া থাকিও ভা ভাল মানে স্কুল ন নোযোৱাকে থাকিলে তেতিয়া তাইও মনটো বেয়া লাগি থাকিব নহয়। এই কাম এটা ব্যস্ত কৰি দিম। পেলাই বহাই থৈ দিম আৰু।
বহাই থৈ দিলে ভাল হ'ব আও। তেতিয়া অ'।
তাকে আকৌ তেতিয়া পঢ়াশুনা ইমান প্ৰেচাৰ নাথাকিব অ', বনাইছে বনাইছেটো, এই চাবিৰ লকেট কিবা এনে ধেৰ কিবা কিবি বনাইছে নহয় অ', তাই মোক মা তুমিচোন সেই মেলাতে দেখি পেলাই এবা তুমি চোন সেয়া বনাব জানাই, মোক তুমি এটা বনাই দিবা, বোলো নেলাগে মই বনাই নিদো, তুমি বোলো গৰম বন্ধ পাবা নহয় কি কৰি থাকিবা, তুমি নিজে এটা বনাই ল'বা, এটা বনালে বেয়া হব দু
দুটা ব অ', এনেই ভাল হয় আহিব, তেতিয়া নিজৰ হাতৰ বিদ্যাত সেইবোৰ হৈ যা ন হৈ যাব আৰু নিজে লোৱাও হব, তেতিয়া ক'ব পাৰিব যে মই নিজে বনাই লৈছো। নিজে বনাই নো কিমান গৌৰবৰ ক থা ন।
থাটো।
তাকে।
তাকে অ',
অঁ। দিয়া বাৰু, হ'ব দিয়া ন, উম উম হ'ব দিয়া, উম।